হেল্ল' অ হিমাংশু
প্ৰিয়ন দা কোৱা
গিছিল নহয় এদিন বাৰ্গাৰ কিং
ক'ত আছে
আমাৰ ইয়াতে বহুত কেইখন আউটলেট আছে ৰুক্মণীগ়ত আছে লাচিত নগৰত আছে
চিতুৱেন তাৰ এটা আছে
চিটি চেণ্টাৰ আছে চেণ্ট্ৰেল মলতো আছে
কোনখনানত যাবা।
ইহতত মানে যিকোনো এখনত গেলেই হ'ল আৰু
চবতেতো প্ৰাইজবিলাক একেই হয়।
চবতে প্ৰাইজ বিলাক একে হয় এই হেৰিত যাবা মান এইবাৰ মেকডনাল্ড কিমান আৰু বাৰ্গাৰ কিং জাম
এইবাৰ চিটি চেণ্টাৰখনত যাওঁ নেকি
উম পাৰি মেঘদপ যাবা মনে মেগডিতো বঢ়িয়া বঢ়িয়া অফাৰ চলে বঢ়িয়া বঢ়িয়া অফাৰ চলে তাতেও মানে হেৰি এপ এপৰ থ্ৰদি
চাব লাগিব এতিয়া চাও মোক মনত পেলাই দিবিচোন
এই তাতে খালী এটা দিগদাৰ পাৰ্কিঙত মানে ডাইৰেক্ট হেৰি লগ ইন কৰিলে হৈ যায় মানে নাম্বাৰ দিম একদ তোৰ ইমেইল দিব লাগে আৰু পাছৱৰ্ড দিব লাগে। ইমেইলৰ পাছৰ্ড মনত নখে না বহুতৰে
অ', সেইটো চাই গেলে হ'ল।
অ সেইটো মানে সেইটো কইলে ত মানে লগ ইন কৰব পাৰি আৰু তাতেও অফাৰ বহুত চলে।
হয় নেকি?
উ বাকী মই ভাবলো তোক লগত আজি এটা আকৰ্ষণীয় বিষয়ত এটা আলোচনা কৰো।
অ', কোৱাচোন।
ভৌগলিক আশৰ্য, মানে পৃথিৱীত এনে বহুত প্ৰাকৃতিক স্থান আছে মানে যিবোৰ দেখি আচৰিত হ'ব লগা হয় তোৰ মতে মানে ভৌগলিক আচৰ্য মানে
মোৰ মতে মানে কি আৰু চাবি ভৌগোলিক আচাৰ্য মানে প্ৰকৃতি এতিয়া বহ, লাখ লাখ বছৰৰ ভিতৰত মানে সৃষ্টি কৰা সেইবোৰ অন্যন্য স্থান আৰু যিবোৰ ধৰ সৌন্দৰ্য বৈজ্ঞানিক গুৰুত্ব আৰু বিশেষ গঠনৰ বাবে মানে গোটেই পৃথিৱী জুৰি মানে বিক আৰু, যেনেক পাহাৰ নদী জলপ-' মৰুভূমি, গুহা, আগ্নেয়গিৰি, শিম্বা দ্বীপ আৰু উপত্যকা এই হক সকলোবিলাক মানে এওৰে উদাহৰণ আৰু ভৌগলিক আশ্চৰ্য্যৰ এইবিলাক উদাহৰণ হয়। এইটো মানে গোটেই বিশ্বজুৰি আৰু বিখ্যাত আৰু।
অঁ অঁ আচ্ছা, মানে মানুহে বহু আশ্চৰ্য নিৰ্মাণ কৰিছে কিন্তু প্ৰকৃতিয়ে সৃষ্টি কৰা আচাৰৰ সৌন্দৰ্যই বেলেগ মানে ন?
উম সেইটোয়ে কাৰণ, প্ৰকৃতিৰ প্ৰতিটো সৃষ্টিৰ সৃষ্টি আমাৰ বাবে এটা এটা শিক্ষা আৰু অনুপ্ৰেৰণা আৰু এটা গৱেষণাৰ বিষয় আৰু মানে সিটো
অঁ তোৰ পিছে প্ৰিয় ভোগ গলিক আচাৰ্য্য কোনটো?
মোৰ প্ৰথমটো ভাল লাগে হিমালয় কাৰণ ই কেৱল মানে পৃথিৱীৰ আটাইতকৈ ওখ পৰ্বতমালাই নহয় আৰু। এছিয়াৰ বহুত ডাঙৰ নদীৰ উৎসৱ হয়। তাক মানে হিমালয়ক পানীৰ টাৱাৰ বুলিও কয় আৰু।
আচ্ছা আচ্ছা, মানে হিমালয়ৰ গুৰুত্ব কেৱল পৰ্যটনৰ বাবে নহয় আৰু জলবায়ু নিয়ন্ত্ৰণ নদীৰ সি আৰু মানে, জীৱ বৈচিত্ৰ সংৰক্ষনতো বহুত বেছি।
উম, উম, সেইটোৱে ঠিক কাৰণ যদি হিমালয় নাথকিলাক হয় তেতিহলে দক্ষিণ এছিয়াৰ যিটো জল-বায়ু আৰু কৃ-কৃষি সেই মানে কমপ্লিটলি মানে কমপ্লিটলি বেলেগ হৈ গেলাক হয়, এতিয়া যেনেকা মানে, এতিয়াটো মানে কমপ্লিতলি বেলেগ হৈ গেলাক হয়। এইহিমালয়খন নাথাকলাক হয়।
উম উম, অলপ সেই নদীৰ কথা কচোন, নদী যে কিয় ইমান গুৰুত্বপূৰ্ণ।
চা নদীয়ে পানী কৃষি মৎস্য পালন, পৰিবহন আৰু জীৱন জীৱিকাৰ মানে মূল উৎস আৰু। আৰু পৃথিৱী বেছিভাগ ডাঙৰ সভ্যতাই মানে নদীৰ কাষতে গঢ় লৈ উঠিছে আৰু।
আ, আ। আৰু তোৰ সেই অসমৰ বাবে ব্ৰহ্মপুত্ৰ নদীৰ গুৰুত্বও বহুত বেছি।
উম উম কাৰণ চা ব্ৰহ্মপুত্ৰ অসমৰ মানে ব্ৰহ্মপুত্ৰ মানে অসম কৃষিয়ে হওক পৰিবহন হওক সংস্কৃতি, অৰ্থনীতি সকলো ক্ষেত্ৰতে মানে এটা ভুমি, গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। যদিও বানপানীৰ সমস্যা আছে তথাপি-' মানে নদীবিলাকে মানে অসমৰ জীৱনক আৰু
অ' অ', আচ্ছা আচ্ছা, অলপ সেই জলপ্ৰ মানে জলপ্ৰপাতৰ কথাও ক, মানুহে ইমান কিয় ভাল পায় এই বস্তুটোক?
জলপ্ৰপাত মানে চা, জলপ্ৰপ্ৰাতটো হ'ল মানে প্ৰকৃতিৰ এটা মানে অপূৰ্ব সৃষ্টি আৰু ওখ যেতিয়া যিবিলাক মানে ওখ পাহাৰৰ পৰা বৈ তীব্ৰ বেগেৰে নামি অহা পানীৰ দৃশ্য বা তাৰে পানীৰ বিলাক নামি যিটো শব্দ মানে, সেই শব্দটো মানে সকলোকে মুগ্ধ কৰে আৰু আৰু সেইয়ে জলপ্ৰপ্ৰাতৰ পৰ্যটনৰ মেইন কেন্দ্ৰ আৰু মানে
অ', অ', অ', মানে মৰুভূমি দেখিবলৈ খালী যেন লাগে কিন্তু সেয়াই এক আশ্চৰ্য্য আৰু
অ অ কাৰণ চাবি মৰুভূমিত বহুতো উদ্ভিদ আৰু জীৱ-জন্তুৱে কঠিন পৰিৱেশতো জীয়াই ৰাখে এ ইয়া ই আমাক মানে সেই আৰু অভিযোজনাৰ এটা গুৰুত্ব শিকাই আৰু মানে ত কিমান কঠিন পৰিস্থিতি হ'ল তাতে মৰুভূমিবিলাকত কিমান গ সেই আৰু গৰম বা তাতে পানীৰ অভাৱ সেই অভাৱৰ মাজত মানে জীৱ বিলাকে কেনেকে জীয়াই থাকে সেইটো শিকায় আৰু মানে
আচ্ছা আচ্ছা আৰু তই সেই সমুদ্ৰ আৰু মহাসাগৰবোৰৰ বিষয়ে মানে কি ক'বা খোজা?
চা পৃথিৱীতোতো ছেভেনটি ওৱান পাৰ্চেণ্ট পানীয়ে
অ
বাকী টুৱেন্টি নাইন পাৰ্চেন্ত হে বেলেগ ধৰ মা টিৱে হওঁক বা বেলেগ বেলেগ বস্তু। কি পানী মানে সেৱেণ্টি ওৱান, মানে পৃথিৱীখনত সেৱেণ্টি ওৱান পানী দি আৱৰি আছে আৰু সমুদ্ৰই জ জলবায়ুটো নিমন্ত্ৰণ নিয়ন্ত্ৰণ কৰি ৰাখে। বা কোটি কোটি জীৱৰ বাসস্থান আৰু বিশ্ব বাণিজ্যৰ এক গুৰুত্বপূৰ্ণ মাধ্যম আৰু
আচ্ছা আচ্ছা আৰু তোৰ সেই যে গুহাবোৰো ভৌগোলিক আশ্চৰ্য্যৰ ভিতৰতে পৰে।
উম, উম সেইটোৱে কাৰণ চা কিছুমান গুহা মানে লাখ-লাখ বছৰ ধৰি গঠিত হৈছে। এ ইয়াত মানে তাৰ ভিতৰত কিছুমান চূণশিলৰ স্তম্ভ দেখা পায়। বা প্ৰাকৃতিক নক্সাবোৰ দেখা পায় যিবিলাক মানে বিজ্ঞানী আৰু বা পৰ্যটক দুয়োটাৰে বাবে আকৰ্ষণীয় আৰু মানে মানে সেই বিজ্ঞানী বিলাকে বা পৰ্যটক বিলাকে এই গুহাৰ ভিতৰত থকা এইবিলাক মানে স্তম্ভ বিলাক বা নক্সা বিলাক মানে চাব বিচাৰে আৰু
অ', সেইটোৱে দেচোন আৰু তোৰ যে সেই আগ্নেয়গিৰিৰ বিষয়ে মানে কথা ভাবিল যে মানুহে ভয় খাই যায়।
হয় চাবি আগ্নেয়গিৰি মানে আগ্নেয়গিৰি মানে নতুন এটা ভূমিৰ সৃষ্টি কৰে আৰু মানে আৰু বহু অঞ্চলৰ মানে মাটিৰ উৰ্বৰতাত উৰ্বৰ কৰি দিলে আৰু আৰু ই মানে পৃথিৱীৰ ভিতৰত মানে শক্তিশালী, মানে পৃথিৱীৰ ভিতৰৰ মানে শক্তিৰ এটা মানে শক শক্তিশালী উদাহৰণ আৰু পৃথিৱীৰ যিবিলাক শক্তি আছে তাৰেই শক্তিবিলাকৰ ভিতৰ তাৰমানে এটা শক্তিশালী উদাহৰণ আৰু মানে আগ্নেয়গিৰিটো।
উম উম আৰু তোৰ সেই জলবায়ু পৰিৱৰ্তন মানে এই ভৌগলিক আশচৰ্যবোৰক কেনকে প্ৰভাৱিত কৰিছে?
চা হিম্বা, হিম্বাটো গলি গলি আছে তাৰ সমুদ্ৰ পৃষ্ঠৰ উচ্চতাত বাঢ়ি আছে আৰু তাৰ বনা বনাঞ্চ বিলাক ধ্বংস কৰি থকাৰ ফলত সেইটো কমি আহি আছে আৰু বহু প্ৰাকৃতিক পৰিৱেশ মানে পদত পৰিছে আৰু যদি আমি এইবিলাক ইটাই সচ তাৰ পৰা আমি এইবিলাক মানি নচলো বা যদি আৰু আমি বনাঞ্চল ধ্বংস কৰি যায় থাকো জলবায়ু পৰিৱৰ্তন আৰু হৈ থাকে তেতিয়া মানে সেই আৰু ভৱিষ্যতে মানে প্ৰাকৃতিক প্ৰকৃতিৰ যোনটো আশ্চৰ্য্য আৰু মানে প্ৰাকৃতিক আশ্চৰ্য্য বুলি আমি যিটো কওঁ, সেইটো মানে ক্ষতিগ্ৰস্ত হৈ যাব আৰু
আচ্ছা আচ্ছা আৰু তোৰ সেই পৰ্যটনৰ ইতিবাচক আৰু নেতিবাচক দুটা দিশ আছে না
আছে আছে চি পৰ্য পৰ্য্যটন যেতিয়া আহিব দেশখনত বা ৰাজ্যখনত যেতিয়া প পৰ্যাপ্ত পৰিমণৰ পৰ্যটক আহিব তেতিয়া মানে দেশখনৰ মানে বা ৰাজ্যখনৰ অৰ্থনীতিটো উন্নত কৰে আৰু কিন্তু দায়িত্বহীন পৰ্যটনেৰে আৱৰ্জনা। বা দূষনেে হওক বা প্ৰকৃতিৰ ক্ষতি হয় আৰু সেই দায়িত্বশী পৰ্যটন এইব লাগে মানে যিসকল দায়িত্বশীল আৰু কিছুমান পৰ্যটক ক আহিলে মানে আৱ জাবলাক সেই যতে ত'তে দলিয়াই পেলাই প্ৰকৃতিৰ ক্ষতি কৰে আৰু সেইয়ে মানে আ পৰ্যটক আহক কিন্তু দায়িত্বশীল পৰ্যটক আহ়িব লাগে।
হয় সেইটো হয় দিচোন তোৰ মতে পিছে ভৌগালিক আচৰ্য্য সংৰক্ষণটো ইমান জৰুৰী কিয়
ভৌগলিক আশৰ্যতটো আমি সংৰক্ষন কৰিব লাগে কাৰণ এইব মানে কেৱল মানে আমাৰ প্ৰ এটা প্ৰজন্মৰ বাবে নহয়, আৰু ই ভৱিষ্যত প্ৰজন্মৰ বাবে হয়, আৰু আমি এই প্ৰাকৃতিক সম্পদ। সংৰক্ষণ কৰিবলগীয়া কাৰণ বিজ্ঞান শিক্ষা পৰিৱেশ আৰু পৰ্যটন এইবিলাক মানে অমূল্য বস্তু আৰু।
অ', অ', উম, মানে এজন সাধাৰণ মানুহে কি, কি কৰিব পাৰে এইটো কাৰণে
ভৌগলিক আশ্চৰ্যতা সংৰক্ষণ কৰিব কাৰণে চা আমি গাঁওৰ মানুহ হিচাপে আমি গছপুলি ৰোপণ কৰিব লাগিব বা প্লাষ্টিক কম ব্যৱহাৰ কৰিব লাগিব পৰ্যটন যিবিলাক পৰ্য্যতক। সেইবিলাক আমি ভাল দৰে পৰিষ্কাৰ কৰি ৰাখিব লাগিব, পানী বিলাক আমি ভালদৰে সংচয় কৰি ৰাখিব লাগিব। লাগিব আৰু পৰি পৰিৱেশৰ আমাৰ পৰিৱেশ। কেনেক সুৰক্ষা কৰি ৰাখিব পাৰ সেই বিষয়ে মানে আনক মানে জনাব লাগিব। বা সামাজিক মধ্যমত প্ৰচাৰ কৰিব লাগিব সেইটোৱে কথা আৰু।
উম -উম আৰু তোৰ বিদ্য়ালয় ছাত্ৰ ছাত্ৰী সকলে মানে এইটো বিষয়ত কেনকে আগ্ৰহী হ'ব পাৰে।
এই বিষয়ে তেহেতক আগ্ৰহ কৰিব। কাৰে মানে ধৰ যিবিলাক আমাৰ আমাৰ শিক্ষামূলক ভ্ৰমণ থাকে শিক্ষামূলক ভ্ৰমণ কৰা লাগিব বা প্ৰকৃতি ভ্ৰমণ কৰাব লাগিব। বিজ্ঞানৰ যিবিলাক প্ৰকল্প থাকে সেইবিলাক ভ্ৰমণ কৰা লাগিব। তাৰ বা আমাৰ যিবিলাক ইক' ফ্ৰেণ্ডলি ক্লাব থাকে চ'চাইটি ক্লাব থাকে সেইবিলাকৰ বিষয়ে ভ্ৰমণ কৰাব লাগিব বৃক্ষ ৰোপণ অভিধান কৰা লাগিব আৰু আমাৰ যোনটো। ভৌগলিক বিষয় তাৰ ওপৰত মানে আলোচনা কৰাব লাগিব বা সেই বিষয়ে তেওঁলোকক বিস্তৃত জ্ঞান দিব লাগ চ ব আৰু।
অ' আৰু সেই। তোৰ মতে মানে ভাৰতৰ কোনবোৰ ভৌগোলিক আশ্চৰ্য মানে বিশ্বজুৰি বিখ্যাত।
উম সেনেককাতো বহুত আছে ভাৰতৰ বহুত। তাৰ ভিতৰতছে হিমালয় আছে ব্ৰহ্মপুত্ৰ নদী আছে, গংগা নদী আছে। থাৱৰ মৰুভূমি আছে, পশ্চিম ঘাট আছে সুন্দৰবন আছে। আন্দামান নিকোবাৰ দ্বীপুঞ্জ আছে লগ হ্ৰদ আছে চেৰাপুঞ্জী আছে আৰু ধৰ বিভিন্ন ধৰণৰ ৰাজ। উদ্যান আছে যে কাজিৰঙা হওক মানাহ হওক
আহ।
পবিতৰাই হওক বা সেইবিলাক আৰু ৰাষ্ট্ৰ উদ্যান বিশ্বজুৰি পৰিচিত হয় আৰু
অ', অ', মানে অসমৰো বহুত প্ৰাকৃতিক সৌন্দৰ্য আছে
আছে, আছে তাপি কাজিৰঙা আছে মই যিটো কলো সিটো যিটো আমাৰ বিশ্বজুৰি বিখ্যয়াত কাজিৰঙা হওক মানস হওক মাজুলী হওক ব্ৰহ্মপুত্ৰ ডিব্ৰু সৈখ্য ৰাষ্ট্ৰীয় উদ্যান হাফলংখন হাফলং খন এতিয়া লাহে লাহে আমাৰ মানে বিশ্বজুৰি মানে প্ৰতিষ্ঠিত হৈ আছে আৰু ধৰ বিভিন্ন ধৰণৰ নদ-নদী পাহাৰ এইবিলাক,
অ', অ', অ', আজি মানে কথাখিনিৰ পৰা শিকিব পালোঁ যে মই প্ৰকৃতিয় আমাৰ শিক্ষক মানে। ইয়াৰ পৰা আমি ধৈৰ্য সৌন্দৰ্য আৰু ভাৰসাম্য শিক্ষা পাওঁ।
উম্, সেইটোৱে প্ৰকৃতিৰ আমাৰ শিক্ষক। আৰু আমি আপোনে ৰক্ষক হিচাপে জীয়াই আছোঁ আৰু এতিয়া। সেয়ে আমি প্ৰকৃতি মানুহ ভালকে ৰক্ষ ৰক্ষা কৰি যাব লাগিব। আমি, আমি যদি প্ৰকৃতিক সন্মান কৰো, তেন্তে প্ৰকৃতিও আমাক এটা সুস্থ জীৱন দিব তেতিয়া।
সেইটোৱে, উম্, মানে তোৰ ভৌগোলিক, আচাৰ্য্য কেৱল চাবলৈ ধুনীয়া ঠাই নহয়, ই মানে পৃথিৱীৰ ইতিহাস, বিজ্ঞান আৰু মানে জীৱনৰ প্ৰতি প্ৰতিফলন।
উম্, উম্, সেইটোৱে আৰু সেইয়াই আৰু মানে আমি ভৌগোলিক, আশ্চৰ্যটো সংৰক্ষণ কৰাটো আমাৰ সকলৰে দায়িত্ব আৰু। বা প্ৰ-প্ৰত্যেকখন এ বিশ্ববিদ্য়ালয় মহাবিদ্য়ালয় স্কুল কলেজ সকলোতে মানে। এই বিষয়ে মানে অলপ জ্ঞান জ্ঞান দিব লাগে আৰু ছাত্ৰ ছাত্ৰীসকলক। বা যুৱ প্ৰজন্ম সসকলৰ মাজত এই বিষয়ে মানে অলপ বিস্ত জ্ঞান দিব লাগে যাতে এইটোত এই যুৱ প্ৰজন্ম সকলে তো দেশৰ ভৱিষ্যতেৰ নাগৰিক নজ তেওঁলোকে এই বিষয়ে নাজানে বা এই বিষয়েদি সংৰক্ষিত। কৰাৰ বিয় নাজয তেতিয়াানে পিছলৈকে আৰু আমাৰ যিটো এতিয়া আমাৰ ভৌগলিক সৌন্দৰ্যছে সেইটো লাহ লাহে। হেৰাই যাব।
সেইটোৱে তাৰ ওপৰত মানে অলপ জ্ঞান দিব লাগে আৰু সকলোকে।
উম সেইটো হয় দেচোন মানে প্ৰকৃতি মানে। পৃথিৱীৰ মানে আটাইতকৈ ডাঙৰ শিল্পী আৰু ইয়াৰ মানে সৃষ্টি সংৰক্ষ ণ কৰো সন্মান কৰো আৰু মানে। আগন্তুক প্ৰজন্মৰ বাবে সুৰক্ষতা ৰাখো আৰু আমি।
অ সেইটো মানে অলপ আমি এতিয়া বস্তুতটো ইউজ কৰি থৈ গলিয়ে নহয়। তাতে ভৱিষ্যত প্ৰজন্মই সেই সেই বস্তুটো মানে ইউজ কৰিব পাৰে। বা পৰ্যাপ্ত পৰিমাণে। ৰাখি থৈ যাব লাগিব আৰু আমি ভৱিষ্যত প্ৰজন্মৰ কাৰণে সেইটোয়ে কথা।
আচ্ছা আচ্ছা ঠিকে আছে ভাল লাগিল কথা খিনি পাতি। বহুত বস্তু শিকব পালো আৰু